অ', কি কৰি আছা?
একো কাৰ নাই বাহিৰতে ৰৈ আছো। ইমান গৰম উঠিছে। ভালে আছোঁ অ। কি কৈ আছে?
এ আছো ওচৰৰ মানুহ এগৰাকী আহিছিলে।
অহ।
তেওঁক বিদায় দি লৈ পেলাই এ আছোঁ।
অ', অ', আমি বাহিৰলৈ ওলাই আহিছো অকমান ইমান গৰম উঠিছে।
ঠাণ্ডা ধুনীয়া পৰিৱেশ তটো ইমান ধুনীয়া লাগিছে এতিয়া উম, অ', অ', ময়ো এই মোৰ ল'ৰা পৰা আজি শুই থাকিলে নুঠিলে নহয় এতিয়া।
অ', সন্ধিয়া লাগিলে
উম, তাকে আহে এতিয়া নযায় য মই বোলো মোৰ হেৰি কাম কাম কেইটামান আছে কৰি মেলি আজৰি হৈ পেলাইহে জ্বলাওঁ হেৰি জগাম আৰু।
অ', এই কেঁচা টোপনি উঠিলো লৰা ছোৱালীয়ে বৰা মুুনি
আমনি কৰা অ, এতিয়া তুমি অ অকমান দেৰিকে উঠিব উঠি পেলাই ভাতকেইটা ধুনীয়াকে খাব! দিনৰ নুখু দিনৰ নুখু ফুলে ৰাতি ভাত খোৱাকেইটা খেলি মেলি হয়।
অ আৰু টোপন টো পুৰ নহলে আমাৰ ডাঙৰে বেয়া লাগে।
উম অশান্তি অশান্তি লাগি থাকে গাওোৰ কিবা বেমাৰী বেমাৰী লাগে। চাহ খালো। অ তুমি খালা নে?
মোৰ চাহ খোৱা নাই! গৰমতে খোৱা নাই অ।
মোৰ সেই ময়ো বাৰু অকণমান আগতে খালো সন্ধিয়াল লগে একাপ খাম মালিক নাই মালিকে ওচৰৰ খুৰা ঘৰ বালি ফিল্ডত বালি উঠাইছে মাতিলে! ৰতিলে তাত অকমান লাগি আছেগে
অ মই মানে আবেলি সেই আম খাইছিলো।
অ মোৰ, মোৰ এইকেইদিন আম খাই থকা হৈছে। বাৰু দেই
অ সেইটো কাৰণে সেই এতিয়া চাহ খোৱা নাই!
উ লগে লগে খালোও বেয়া
বেয়া আম খাই ফুটনি খামা লাহে লাহ গগ যে চাবু খাল মিল যায়
উম সেইটো হ।
অ নেখালোও হেই ভাল নালাগে চাহ খাই ৰকা মানুহ যে!
উম সেইটোৱে মই হেৰিম চাহ কাম নাখালে মানে মোৰ কিবা হেৰি হেৰি হালে কেলেং মেলেং লাগি থাকে
আহ
মনটো ফিৰি ফি নালাগে মই একাপ থামেই আৰু মই সন্ধিয় লগা এনেই আৰু যিমান খালোঁ সন্ধিয়াল লগে একাপ খালেহে সান্ি লাগে
ভাত কিহে বনাব গধলি
ভাতৰ কথা মই চিন্তাই কৰা নাই আজি বইল ভাতহে খাম নেকি
অ গৰমত সেইটোয়ে ভাল নিমচিতি
আলুগুটি নায়েই আজি ক'বলৈও পাহৰিলো এতিয়া দোকানলৈ গৈছিলে ক'বলৈও পাহৰিলো এতিয়া নকওঁ আগালি পব বহিত পুৰা কল দুটা অ গালি খামি আকৌ কৰিলে পুৰা কল আছে পোৰা কলকে
অ পুৰা কল পিটিকা কৰি খায়ো ভাল লাগে
আহ তেনেকে পুৰাগকে পিটিকা কৰিম বুলি ভুাবিছো
ঘৰতে লাগিছিলে
ঘৰৰ নহয় অ ওচৰৰ বোৱাৰী এজনীয়ে দিছিলে দুটা
অ
কেতিয়াবাটা দিলে কিন্তু শেষ ৱাহে নাই জাহাজী কল প শিছে বাৰু দেই আহি থোকা পাৰি থৈছিলো নহয়
আহ
কিছাওঁ
অ অ ঘৰত সেই শাক পাচলি আছে নে
শাক পাচলি নাই নহয় অকল ভাত কেৰেলা এজোপাাহে আছে
অ আমাৰ ভাতকে লাজ পাওঁ বা তিতাকে লাজ পাও দুই চাৰিটা লাগিছে খাই থাকো পোৱা হৈছে
আমাৰ সেই তিতা কেৰেলা জোপা বগাইছেহে লগা নাই দেই লাগিবগৈ চাগে ঢাকেলা জোপা ধঢেৰ লাগিছে কিন্তু স সৰুতে সেই ৰঙা ৰঙা পৰি গৈছে
অ অ ভাগ হবগে প্ৰথমতে স নগৰাকেইটা তেনেকুৱাই হয় আমাৰো তেনেকুৱা হৈছিলে
উ এই বৰষুণ দি বৰষুণতো বেছি হৈছে যে সেইকাৰণে ভাত খেলাবোৰ ৰঙা বৈ
অ ইমান দিছানে এদিন ৰ'দ এদিন বৰষু
অ উদগতিয়ে কৰিব পৰা নাই হেৰিয়ে
সেইটোৱেই মানুহৰ বাৰীৰে শাক পাচ লি হ'বলৈ মানে হেৰিয়ে হোৱা নাই বৰষুণ
উম, আমাৰ আলু আনিলে অ', কালি গম নিজে জানে হ'বলা আলু নাই বুলি।
অ' গ'ম পাই চাগে নতো বা কৈছিলে বা কথাৰ মজত আজি আলু নাই বুলি।
নাই নাই মই নাই কোৱা চাই থাকে নহয় নিজে। হে
ময়ে যাব লাগিব
অ' মই আজি দালি চালিও নবনাবলৈও আছে আলুগুটি পিটিকা আলুগুটি পিটিকা ভাত, খাম বুলিহে ভাবিছোঁ।
পানী পানী দিয়া ভাত হ'ব লাগে,
গৰম ভাতকে পানী ঢালি লম।
অ' এতিয়া এই গৰম দিনত পঁইতা ভাত খাই ভাল লাগে আকৌ পিটিকা সতি।
উম ভাল লাগে অ' মই তেনেকে পানী ঢালি ভাত খাইে ভাল পাওঁ।
শুই থাকেও গাটো
উম ঠাণ্ডা লাগি থাকে উ আলহী আহিছে। এ'
অ' ক'ৰ, ওচৰৰে?
এ' ওচৰৰে, আমাৰ ঘৰৰ পৰা দুঘৰমান পা'ৰ হৈ সিফালে। ল'ৰাজন যে ৰঙাকে যে গাড়ী এখন আছে দেখিছানে নাই জানো?
জানো পাই, চিনি নাপাও এতিয়া সেইকনত, মই হেৰি, আপোনালোকৰ ঘৰলেহে যোৱা হয় আৰু। তেনেকৈ সিফাললৈ যোৱা নহয় যে,
অ' ধৰিব নোৱাৰিবও পায় এই আমাৰ আমাৰ ঘৰৰ পৰা তিনিঘৰ মান সিফালে পাৰ হৈ মানুহে ঘৰ। এ' লৰাটো এই ৰঙাকে গাড়ী এখন লৈ ফুৰে, কেতিয়াবা আহিলে দেখিবা।
অ' অ' দেখিম চাগে গ'লে, আহিব আকৌ আমাৰ ফালে, আপুনিও বহুত দিন অহা নাই।
যাম যাম এপাক যাম বহুত দিন সিফালে যোৱাগে নাই হয়।
অ' অ' এ আৰু হেৰি অ' ঘৰতে নিজে অকমান চলাব পাৰিলে কিবা সুবিধা থাকিলে ভাল।
অ' সেইটোৱে উম
বুলিলে
উম স্কুটি এখন আছে বোলে স্কুটিখনকে লৈ পতকে যাওঁ।
অ সেনেকুৱা মাইকী মানুহৰ সুবিধা এটা থাকিলে ভাল অ মোৰ সে একেহে হয়, কলেকো যাবই নোৱাৰো সেইটো কাৰণে।
এ কুতুৰি থাকিব লাগিব
অ থাকেই যায় চিনেমা চাবলৈকে যাম বুলি ভাবি আছো চু
উম তাকে চিনেমাখন চাবগে লাগিছিলে নিমিলেই এইটো সময়
তাকেহে ঔ চিনেমাখন হেনো বৰ ধুনীয়া অ মতা মানুৰ নিমিলে আকৌ আমাৰ মিলে। আমাৰও নিমিলে বাৰু আগবেলা নিমিলে ছোৱালজনী স্কুলৰ পৰা হেৰি নহালৈকে।
অ অ সেইটোৱে।
কেয়কৈ যাব
এ অকনমান পাছবেলা চাবলৈ গৈহে ভাল লাগে ওলাই মেলি।
অ ইনেও পাও পাছবেলাই ভাল লাগে।
উম আগবেলা ৰাতিপুৱাই তুমি কাম খিনি একদম খোৱাৰ আগত লৈ পেলাই যোৱা হয় নহয় শান্তিও নালাগে।
শান্তি নালাগে তাত বহি চায়ো।
উম আকৌ গৈ আকৌ লৰা লৰিকে গুচি আহিব লাগিব অ যাবা অ যাবা চিনেমা এডাই হ'ব তুমি ক'বাত কিবা এটা খাই ধুনীয়াকে আছে খোজ কাঢ়ি আহো বুলি নোৱাৰা।
উম অ কাম বোৰ ধান্দাটো আহি থাকে।
উম এতিয়া আৰুহে জামেলা হ'ব খেতিৰ চিজন অ ভাল ভাল এতিয়া আৰু দিগদাৰ হ'ব খেতি খেতি চিজে নহয় খেতি পিনি পথাললৈ যোৱা নোযোৱা আকৌ সেই পথাৰ থকা খিনি ভাতে পানীয়ে আছে। চাহে তাহে।
অ আপোনালোকৰ ঘৰতে কৰে নে খেতি?
আমি ঘৰতে কওঁ তোমালোকৰ
আমি ঘৰতে কৰো আমাৰ এইবাৰ আজি চাহ বোৱাইছে বাৰু।
আহঁ। এইবাৰ খেতি চিজনতে সময় উলিয়াই এপাক যাম নেকি চিঙ নাই কোনোবা এদিনা।
এ খেতিয়াও আহেই ৰাতিপুৱা বেলাতেহে যাম ধৰক ৰুবলৈ গলেও।
উম উম হাতৰ চোৱাতেহে যাম নেকি?
অ আহিব ফোন এটা কৰি আহিব এ আমাৰ ইয়াত দিনত আলহী। দেখিলে বৰ দিগদাৰ হয়।
দিগদাৰ অ।
এ একো এটা পাবলৈ নাই অ'।
আমাৰ ইয়াত ওচৰতে কয়লাৰ ফাৰ্ম এখন ল'ৰা এটাই খুলিছে। এ তাতে দুই এটা মানে বিচাৰিলে। পোৱা হয় বাৰু
অ আমাৰো তেনেকে গোটাকে আনিব লাগিব নহলে মাছৰ বেপাৰী কেতিয়াবা আহে কেতিয়াবা নাহে হেই। বৰ দিগদাৰ হয় আলহী আহিলে দিনত। মই সেইটো কাৰণে সেই মাছপুঠিয়ে ওলাই। পানী হলে হেৰি আমাৰ সেই মাছ তেনেকে চাবলৈ যাবলৈও মানুহ নাই লাঙি পাতিবলৈও মানুহ নাই।
অ আমাৰ আকৌ মালিক যায় মাছ। দুই এটা দুই চাৰিটা ওলাই থাকে হেৰি জোৰ চাবলৈ যায়।
অ অ আমাৰ সেই আমাৰ যাব লগীয়া সুবিধা আছে কিন্তু সী নাযায়। ছাগলী
অ আমাৰ এই পথাৰলে পানীটো ওলাই মানুবোৰ তালৈ যায় দুইটা চাৰিটা মাছ পায়
অ আমি সেই তেনেকে সেইবোৰ মাছ খাবলৈ নাপাওঁ, আৰু কিনিহে খাব লাগে। আমাৰ এই ঘৰৰ ফালে নিদিয়ে বাও
উম উম আমাৰ মালিক যায়ে বাৰু দেই হেই গধূলা সেই টো ওলাই আহেই।
অ তেতিয়া ভাল লাগে আকৌ মাছ এটা হলে ভাত কেইটা বনাইও ভাল লাগে।
উম মই আজি ঢেকীয়া বুটলি থৈছো ঢেকীয়াও ভাজিব পাৰো নেকি ঠিক নাই আমাৰ এইফালে ঢেকীয়াও আছে নহয়।
অ অ ধেৰ আছে নেকি সেইফালে ঢেঁকীয়া, অ আহিলে ফালে লৈ আহিছো আমাৰ ইয়াত পৰা ঢেকাই পাবলৈ নাই।
তাকে মই আহি গ'লে বাৰু মই
অ সেইফালে গ'লে বাৰু মই আপোনালৈ ফোন কৰি দিম অ আমাৰ ফালে ঢেকীয়াও পাবলৈ নাই নহয়। এ হে আছে জিগিডাল আছে হেই মানুহ ছ কেজিত মানে বুটলি বুটলি লৈ যায়।
খাবলেই নোপোৱা।
খাবলৈ নোপাওঁ।
বুটলি লৈয়ে যায় অ
আমাৰ কচুথুৰ ঢেকীয়া এতিয়া লৰা ছোৱালীক খুৱাবই লাগে খাবলৈ তিতা নহয় নহয় ধুনীয়া হেনো চব্জিটো কিন্তু এই তেলখিনি কাৰণে বহুত ভাল
অ মই হেৰি খাই পোৱা নাই নহয় মই নিজে খাই পোৱা নাই।
ময়ো ইমান খাই পোৱা নাই, মই এইবাৰ হেৰি মইয়ো ইমান খাই পোৱা নাই, মই এইবাৰ আমাৰ ওচৰে কাষৰ ঘৰৰ মানুহ এজনে বুটলি আনি দিম বুলি কৈছে বোলে তৰা গজালি খাই চাবিচোন।
অ মই ত সেই তৰা গজালি খাইে পোৱা নাই কেনেকে খাই জানো পাই।
ময়ো এই প্ৰথম দুডাল শুকান কে ভাজে নেকি? দুডাল লাগে আনিবলৈ কৈছোঁ অকল দুডাল আনিব ভাজি খাম বোলো পিছত ন এনেই নহ'লে সৰহকৈ বনালে নষ্ট হ'ব বেয়া পালে।
খাবলে সেই ভাল তিতা নেকি?
তিতা নহয় খাবলে, এনেই মানে পেটত তিতা হয় গে পেলুকমিৰ কাৰণে ভাল।
অ মই সেইটো বস্তু খাই পোৱা নাই।
তামোল খাই চাব লাগিব।
অ সেইবিলাক খাব লাগে ও, বতৰৰ বস্তু কেইদিন অ আমাৰ যে ছোৱালীজনী ইমান ক্ষীণ হয়
কোৱা ল'ৰা ছোৱালীয়ে খাব জানো
অকল অ সেইটোয়েহে ল'ৰা ছোৱালীয়ে নাখায় আকৌ
নাখাই ওঁ
আমাৰ অকল বিস্কুট খাব বিস্কুট
উম বিস্কুট চকলেট
উম
আমাৰ অকনমান কমিছে দেই চকলেট টো বহুত দিন চকলেট টকলেট বোৰ বহে খাবলৈ দিয়া নাই যে আপুনি কিমি কিমিটো নাই বাৰু এতিয়া
অ আমাৰ সেই আমাৰ এতিয়া সেই মৰটন চব চকলেট চিপছটো বন্ধ হৈছে বাৰু কিন্তু এই খুব বেছি বিস্কুট খাবলৈ লৈছে সেই এইবিলাক বন্ধ কৰা পৰা
অ একো খাবলৈ নোপোৱা হৈছে যে সেইকাৰণে বিস্কুটকে খাইছো
অহ বিস্কুট খাবলৈ লৈছো
তাকেহেপাই মোৰ ল'ৰাও উঠিছে নেকি
অ অ হ'ব তেতিয়া দিয়ক
অ হ'ব অ অ যাম
উম